হেল্লো অ' এই কি কৰিবা আৰু এনেই আছোঁ। ঘৰতে তুমি? কি কৰিছাঁ এনেই আছা?
চাহ অকনমান খাওঁ বোলো টোপনি
অ' উঠি শুই আছিলা মানে অ' আমাৰ ইয়াত অকণমান বৰষুণ দিলে। সেইফালে বৰষুণটো কেনেকুৱা?
অ' আমাৰ ফালে নাই অ', বৰ গৰম
বৰ গৰম ন তোমাৰ যিকণ বৰষুণ দিলে তোমাৰ ধূলিবোৰে নমৰিলে গম পাইছানে নাই। এনেকা বৰষুণ দিলে। এনে আৰু অকমান দিলে তোমাৰ নাই ইমান ঠাণ্ডা লগা নাই গম পাইছা আৰু অলপ দিব লাগিছিলে আচলতে এ তোমাৰ উম' মানে কি জানা এটা হলে বৰষুণ বৰষুণ এটা ফালে ৰ'দ ওলাই থাকিলে কি তোমাৰ ঠাণ্ডা পৰিব। কোৱাচোন বাৰু তেনেকুৱা তাকে একে ইমান গৰম তাতে ঠাইত
উম' তাকে।
অশান্তি লাগিছে গম পাইছানে।
হয় দিয়া।
কিয় জানোঁ এনেকুৱা?
মোৰ যে একে ছাল বোৰ খজুৱাই খজুৱাই চ'ব ৰঙা হৈ হৈ গৈছে জানানে।
অঁ, মোৰ এই এতিয়া ডিঙিৰ ওচৰতে নতুন কাপোৰ পিন্ধিছিলো নে কি হ'ল, অকমান কাটা নিচিনা হ'ল তোমাৰ এতিয়া সেইডোখৰ নহয়, কি হয় মেডিচিন লগালে ভাল হয়, আকৌ খুজতি হয় গৰমত।
গুদগুদি নিচিনা উঠে নেকি বাৰু, মোৰো বাহুটোত তেনেকুৱা।
মানে কি, অকমান চ হেৰি অকমান চক টাইপতে হৈছে, মানে কিন্তু তোমাৰ এই যে হেৰি হলে যে হয় খহু উঠিলে হয়, তেনেকুৱা নিচিনা নহয় কিন্তু, খৰ নহয়।
তেনেকুৱা নহয় নহয়, এইটো খজুৱতি মানে হেৰি সেই কাৰণে হৈছে, মই ভাবিছো গৰমৰ কাৰণে হৈছে বুজিছা। গৰমৰ কাৰণে হৈছে, অঁ মোৰো এতিয়া সেই তেনেকুৱা নহয় বাহুতো গোটেইটো তু মানে, এই সেইদিনাখন মই আমাৰ বাইদেউহঁতৰ তালৈ গৈছিলো, এই চাদৰ মেখেলা পিনে এই কাপোৰটো অকনমান গৰম আছিলে, সেইযোৰ পিন্ধি গলো বুলি একে গোটেই বাহু পৰা মোৰ হাত এই কিলা গুটি লৈকে গোটেইখিনি আৰু গুটি গুটি উঠি এক্দম খজুৱতি হয়
হয় চাগৈ দিয়া, হৈছে তেনেকে হৈছে উম। গৰমৰ কাৰণে মানে কি জানা, গৰমত আৰু কি কি নহ'ব। কোৱাচোন বাৰু, মানুহে মানে শান্তিয়ে থাকিব কেনেকে মানে এনে
গোটেই চুলি সোপা ইমান সৰিছে নহয়, তেল সানি একেবাৰে এসোপাত ঢালি থৈ দিছোঁ মূৰত।
তোমাৰ নহয় মানে চুলিখিনি যদি ধুই দিয়া, তোমাৰ এনি টাইম এডাল এডাল চু চুলি হু মানে একে ডিঙিত লাগি থাকে, ইমান অশান্তি লাগিছে নহয় মা নে, হে কৰিবাচোন, এই জবাব ফুলৰ পাত যে জবা ফুলৰ পাত আৰু মিথি গুটি, মিথি গুটিখিনি তিয়াই থ'বা, ৰাতিটো তিয়াই থৈ পিছদিনাখন সেইখিনি পিচিবা জবা ফুলৰ পাতৰ লগত ধুনীয়াকে চুলিৰ গুৰিত লগাই দিবা বুজিছানে, গুৰিত লগাই এঘন্টা থাক কি ধুই দিবাচোন চুলিটো কম সৰিব কিন্তু দেই।
নহয়, মই মানে কি জানা? মই তেনেকেও কৰিব আৰু চুলিবোৰ পকিছে যে মোৰ। এবাৰ ধুই দিলে মানেই গোটেই চুলিখিনি বগ গা হৈ যায় যে, তেনেকে পতককে আকৌ ইফালে সিফালে যাবলৈ দিগদাৰ হৈ যায় যে, মই সেই কাৰণে সেইটো কৰিব নোৱাৰো।
তুমি ৰং কৰিছা চাগৈ এইটো কাৰণে চুলিবোৰ সৰিছে নেকি হয়?
অঁ, সেইটোয়ে অঁ
সেইটো কাৰণে হৈছে, তোমাৰ মানে কি হৈছে অ', তোমাৰ আচলতে কি হৈছে, সেই ৰংটো যে কৰিছা তোমাৰ চুলিখিনি লগ গত মানে মিলা নাই, সেইটো কাৰণে চাগৈ তোমাৰ চুলি বেছি সৰিছে। হেৰি কৰিবা যে হে এইয়া যে উম তুমি হেৰি কৰি বা অ হেৰি লগাবা এয়া যে জেতুকা পাত লগাবাছ
সেই জেতুকা লগাব পাৰো। কিন্তু জেতুকা লগালে কি হয় জানানে? মোৰ চুলিবোৰ মানে ব বহুত কিবা কিবা টাইপৰ হৈ যায় মানে খহতা খহতি হৈ যায়, আৰু সেই মোৰ চৰ্দিটো এলাৰ্জি আছে যে, অলপ সময় জেতুকা লগোৱাৰ পিছতে মোৰ মানে একদম হাচি চাচ
এলাৰ্জি হৈ যায় ন, মোৰ তেনেকে এলাৰ জি হয় গম পাইছা, মোৰ কিন্তু আকৌ জেতুকা বা এইবিলাক লগালে নহয়। মোৰ আকৌ তোমাৰ বেছি ৰ'দ দিলে যেতিয়া ধূলিবিলাক উৰে সেইবিলাকৰ পৰা মোৰ বেছি মানে চৰ্দি এলাৰ্জিটো আছে, এনেই নহয় কিন্তু দেই। সেই তেতিয়াহে হয়, উম।
তুকা চেতুকা সেইকাৰণে মই এতিয়া বেলেগ বস্তু লগাব নোৱাৰা হৈ গলো জানানে। মানে কি হয়, মূৰটো ধুই দিয়াৰ লগে লগে
উম উম হয় দিয়া হয় দিয়া উম, সেইটো কাৰণে। এইবিলাক কি জানা? এইবিলাক গৰমৰ দিনত মানুহৰ বেমাৰবিলাকহে জ কে বেছি বাঢ়ি বাঢ়ি যায় গম পাইছা? তুমি গৰমৰ কাৰণে চুলি সৰিব, গৰমত গা ধুলে তোমাৰ জ্বৰ হ'ব, কিবা মছলা খালে তোমাৰ পেট টৰ প্ৰব্লেম হৈ যায় তোমাৰ মানে বেমাৰৰ ওপৰত বেমাৰ মানে গৰম দিনত কিন্তু ঠাণ্ডা দিনত তোমাৰ আকৌ তেনেকুৱা বেমাৰ নহয় কিন্তু ঠাণ্ডা দিনত তোমাৰ অ অ সেই কি হয় জানা ঠাণ্ডা দিনত যে খাদ্যবিলাক বেছিকে হজম নহয় যে। সেইটো কাৰণে গেছটো হয় সেইকাৰণে মানে ধৰ আমি সোনকালে খাদ্যবিলাক খাব লাগে। খাই পেলাই ধৰা অলপ দেৰি খোজকাঢ়ি কৰি এনেকে থাকিব লাগে তেতিয়া মিলি যায় কিন্তু গৰমটো এতিয়া কেনেকে সহ্য কৰিবা তুমি?
অ, অ তুমি হেৰিয়লে গৈ আছানে বাৰু ৰ'বাচোন এয়া য়গা ক্লাছলে?
অ অ গৈ আছো নহয় কিন্তু তোমাৰ অহ।
অ গৈছা ন?
অ গৈ আছো তোমাৰ হেৰি নহয় এসপ্তাহ তোমাৰ বন্ধ দিছে বুজিছা?
কিয়?
এসপ্তাহ হেৰি নকৰে আৰু প্ৰথম-প্ৰথম বন্ধ দিছে যে ল'ৰা-ছোৱালী বিলাক আকৌ গৰম বন্ধ ন চবেই বোলে ফুৰিব কৰিব যাব যে সেইটো কাৰণে এসপ্ত এসপ্তা নকৰে আৰু তোমাৰ দহ তাৰিখৰ পৰা আকৌ কৰিব। আজি তোমাৰ ৰাতিপুৱাই কৰিছে আজি আমি ৰাতিপুৱা খুব সোনকালে গৈছো গম পাইছা গৰম যে ৰ'দটো ইমান যল দি ওলায় ন এতিয়া সেইটো কাৰণে তেওঁলোকে পাঁচটা পৰা কৰিব।
ৰাতিপুৱা এই নহয় এতিয়া চোৱা ৰাতিপুৱা আমাৰ এতিয়া ল'ৰা-ছোৱালী এতিয়া ধৰা চৰকাৰী স্কুলৰ ল'ৰা-ছোৱালী খিনি হাই স্কুল বন্ধ দিছে হয় আমাৰতো ইহঁতৰ দিয়া নাই সেইটো কাৰণে এতিয়া তুমি ৰাতিপুৱা তালৈ গৈ আহি আকৌ ঘৰৰ কাম কৰি ভাত পানী বনাই, খুৱাই শুবলৈ যোৱা নিমিলে
মানে কি জানা তুমি যদি এতিয়া সময়তটো মানে পিছুৱাই দিয়া তুমি নিজে গম পাইছা ৰ'দতটো কেনেকুৱা হয় ছয়টা বজাত পিছতে ৰ'দ টো ইমান তহ, তহকে ওলাই মানুহে কষ্ট পায় আৰু প্ৰেছাৰ হাই প্ৰেছাৰ থাক থকা মানুহৰ কাৰণে বহুত অসুবিধা গম পোৱা?
সেইটো হয়।
সেইটো কাৰণে এতিয়া কৈছে পাঁচটাৰ পৰা যদি ছটা লকে দিব পাৰে তেনেহলে তেওঁলোক টো সুবিধা লগতে তুমি গৰমটো নো
নহয় তাকে তেওঁলোকে যদি অ' আবেলি টাইমতো অকনমান সময়তো মিলাব পাৰিলেহে তেন তেতিয়া
সময় মিলাব পাৰে। কিন্তু আবেলি যে য'ত তোমাৰ কৰোঁ তাত যে মহৰ কামবোৰত যে কৰিব নোৱাৰিবা সেই টো গম পাইছা নে নাই আকৌ সেইটো অসুবিধা তুমি এতিয়া এইখিনি টাইমেদি মই ঘৰত থাকো খোজ কহি ফুৰিলেও তোমাৰ মহ বিলাক আহে গম পাইছা উম,
আবেলি সময়ত কোৱা কৰা হয় তাৰমানে মুখ
সুবিধা হ'ল হয় আৰু তোমাৰ সেইটো আবেলি উম, সেইটো আবেলি সময়ত মানে কৰিলে হয় গম পাইছা কিন্তু মহ বিলাকৰ পৰা মানে চবৰে ভয় হৈছ ছে মাজতে তুমি গম পাইছাই ছোৱালী এজনী তোমাৰ ডেংগু হয় ঢুকালে ত' তাই ঢুকোৱাৰ পৰাই মানে ধৰি লোৱা আ আবেলি সময়তোত মানে কোনেও নকৰো বুলি কৈছে চবৰে এতিয়া ভয় হৈছে। অ' তুমি গম পাইছা না বয়স সস্থ মানুহখিনি আছে, তেওঁলোকৰ যদি সচকে কিবা এটা হৈ যায় ন ৰিক্স টো ল'ব নোৱাৰি দিয়া। তুন হয় ডাঙৰ, ডাঙৰ মানুহ, ত' সেইটো কাৰণে ৰাতিপুৱা কৰিব। ৰাতিপুৱা টাইমতো এনেও নহয় ব্যায়ামবিলাক সদায় মানে ৰাতিপুৱা কৰাটো বিশেষকে ভাল গ'ম পাইছা সেয়াই। তুমি মানে মিলাব পাবা আৰু সময় খিনি ধুনীয়াকে।
নহয়, যদি মই এতিয়া শুনাচোন? এতিয়া ধৰা, হেৰি মই ধৰা, এতিয়া এই কেইদিনটো স্কু ল খুলি থকালৈকে মই নকৰো, পিছত আকৌ মোক সেই মই আধৰুৱা খিনিৰ পৰা মোক শিকাবনে? যিখিনি আধৰুৱা আছে।
দিয়া মেমে তোমাক শিকাব। তুমি তেতিয়া মানে সদায় আমাক ধৰি লোৱা পাঁচ টাৰপা কৰিলে তুমি অলপ সোনকালে পোন্ধৰ মিনিট মানৰ আগত আহি কেইটামান, কেইটামান কে সিক কি ল'বা সেইটো কৰিবা। নহ'লে ছটা বজালৈ লৈকে আমাক কৰে, যিখিনি ধৰি লোৱা পিছুৱাই আছে তেওঁলোকক চাৰে ছটালৈকে তে যদি অলপ শিকাই দায়ে ন, তেতিয়া মানে একো অসুবিধা নহয় তোমালোকৰো। অঁ' বেছিকে কৰিলে, উম উম হ'ব সেইটো, মানে সেইটোতোন- কৰিয়ে দিব ন, কাৰণ আমাৰ সুবিধা অসুবিধা মিলাইহে আমি স- সময়টো ঠিক কৰো হয়, এনেই ধৰি লোৱা- আমি ভাটি বেলাই ল'লো হয়। কিন্তু মহ টো বহুত যে তুমিনো গ'ম পাইছাচোন কিমান মহ? সেইটো কাৰণেহে এতিয়া ভাটিবেলা নোৱাৰে লবলৈ, সেইকাৰণে আগবে- কিছুমানে ৰাতিপুৱাই লৈছে। আৰু মানে কি জানা ৰাতিপুৱা মানে যদি ব্যায়ামটো ক- যে মানুহৰ দেহৰ কাৰণে ৰাতিপুৱাতো বেছি ভাল, গ'ম পাইছা? আৰু ভাটি বেলাটো আ- মি এনেও খোজকাঢ়িয়ে ফো- ফুৰু ন, চবে নিজৰ নিজৰ কামত, অঁ' অঁ' সেইটোয়ে। অঁ' কৰিব নোৱাৰি নহয় উম' আৰু তাতে কি হয়- জানা, এতিয়া গৰমতে দুপৰীয়া ভাতটো খাওঁতে খাওঁতে আমাৰ- তিনটা বাজেই হয়নে? অঁ' তাৰ পিছত তোমাৰ উম উম লগতে ব্যায়াম- কৰাটো ভালো নহয় নহয় স্বাস্থ্যৰ কাৰণে, কিবা কৰিব যাওঁতে কিবাহে হ'ব আমাৰ লগত পিছত। সেইটোয়ে সেইটোৱে, বেমাৰহে হ'ব। সেইটো কাৰণে আৰু, তেওঁ আচলতে যি- খিনি সময় সুবিধা মিলাই পেলাই আমাক দিছে ন, আমিও তেনেকে যদি মিলাই-
কৰিব অঁ'।
কৰো মানে তেনেহ'লে তেওঁ ভাল পাব ন? সেইটো আৰু সেইটো উম উম, তাক-
তাকে, তাকে সেই তেনেকে এদিন গৈ পেলাই মই চাগে একেব- বাৰে হেৰিয়তহে পাৰিম আৰু দিয়া একে ইচ- স্কুল বন্ধ হোৱাৰ পিছতহে পাৰিম আৰু। এতিয়া- বন্ধ কথা একো কোৱাই নাই নহয়। উম, অঁ' নাই কৰা মইহে মনতে ভাবি বোলো দচ- মানলেকে চাগে দিয়ে থাকিব এতিয়া দিছে যেতিয়া। তাৰপিছতে হেৰি- এহ মেমৰ ফোন নম্বাৰটো আছে যদি মোক তুমি দি থৈ দিবা।
অঁ' অঁ' দি থৈ দিম দিয়া, তুমি ফোন এটা কৰি পেলাই ক'বা। অঁ' নহয়, মেমে বোলে নহয় অনলাইন ক্লাছো কৰে গ'ম পাইছা? মেমে মানে অনলাইনো আছে মেমৰ।
অনলাইন কৰিলেও নোৱাৰোঁ। বুজি পাইছানে? সেইটো কাৰণে ৰাতিপুৱা সময়ত মানে মই এতিয়া- নোৱাৰো, স্কুল খোলা দিনত মই নোৱাৰোৱে, আৰু তাতে গৰু চৰু চব আছে যে আমাৰ।
উম' উম' হয় দিয়া, হয় দিয়া।
হয় দিয়া।
অঁ'।
বন্ধৰ দিনত ধৰ সিহঁতে দেৰিলেকে শুই থাকিব অকমান ন, তেতিয়া মই গ- যাব পাৰিম ধুনীয়াকে।
অঁ এতিয়া যে তোমাৰ এতিয়া জুলাই মাহতটো যে ক্লাছ কৰিব, ল'ৰা ছোৱালীখিনিৰ মানে- তেতিয়া মানে দেওবাৰ দিনটো অফ দিব আৰু তেওঁলোক।
অঁ অফ দেওবাৰ অক দিব। অঁ এই সিহঁততো ইফালে সিফালে যাবও মন যাব ন, কোনোবা এদিন ফুৰিবলে কৰিবলে।
অ' নহয়, গৰম বন্ধ মাহতো আচলতে তেওঁলোকে বন্ধই দিব লাগে ন, কাৰণ ইমান গৰম- পৰিছে এতিয়া তুমি ল'ৰা ছোৱালী মানে স্কুলত পঠিওৱাতো মুখৰ কথা নহয় কিন্তু দেই। আৰু সাৱধানে ৰাখিবা ইমান জ্বৰ হৈছে ল'ৰা ছোৱালী বিলাকৰ।
ভয়ে লগা হৈছে ৰ'বা, শুনি শুনি গোটেই কথাবোৰ। তাকে, বাকী আছো আৰু দিয়া। ভাল নহয় ন তোমালোকৰ।
অ ভালেই দিয়া ঠিকে আছে দিয়া নহ'লে ন অ হ'ব দিয়া অ হ'ব দিয়া।